অ কোৱা। বহি আছো, তুমি?
মই বহি আছো, ক'ত ঘৰতে আছা নে কি?
অ ঘৰতে আছো, ভাত খালা?
নাই খোৱা নাই আমাৰ মানে ইয়াতে বজাৰ আছিলে যে আজি বজাৰত গ'লো অলপ চব্জি পাচলি আনিলো, মাছ আনিলো। বনাই আছে আৰু মানে ঘৰত মাছ আছে তে মানে ঘৰৰ মাছ খাই খাই মানে ভাল লগা নাই। অলপ বজাৰৰ পৰা গৈ মানে চালানী মাছ লৈ আহিছিলোঁগৈ।
হয় নেকি?
উম, তুমি খালা ভাত?
অ খালোঁ।
কি কৰি আছা এতিয়া?
এতিয়া বহি আছো ভাত খাই।
আজি গৰমটো কম ন কালিতকে?
তোমালোক ঘৰত কোন-কোন আছে?
ঘৰত আমাৰ মা, ভণ্টী, মই, ভাইটি, খুৰা-খুৰী। চবে আছে।
অ।
তোমালোকৰ? উম ভাল, ভাল। তোমালোকৰ?
অ, হা?
তোমালোকৰ কোন কোন আছে?
মা আছে, পাপা আছে, মই আছো, দাদা আছে আৰু।
অও, ক'তো যোৱা নাই বন্ধত? হুম? কি কৈছা? হেল্ল',
হেল্ল',
কতো যোৱা নাই নেকি ফুৰিবলৈ?
নাই যোৱা অ, নাই যোৱা।
নাই মইো যোৱা নাই, মই মানে অলপ উম, বিগনেছ এটা কৰি আছোতো যাব পৰা নাই।
অই,
মাছৰ পোনা মানে, হলচেল দি আছিলো মানে মই।
অ',
নগাঁৱৰ পৰা আনি পিনে। মানে পুখুৰী থকা মানুহবিলাকে পেলায় আৰু পুখুৰীত। ঠেলামৰাত, তোমালোকৰ? তোমালোকৰ ক'ত আছিলে, গৰু বানধা? উম, গৌৰৱন্ত ঘৰৰ ওচৰত নেকি? এদ গৌতম-গৌতমহতৰ ঘৰ ওচৰত ন গৌতমন্তৰ ঘৰ ওচৰত নেকি?
নাদা
তোমাৰ মাতটো ফাটি-ফাটি আহিছে কিয় বা? হেডফোন লগাইছা নেকি?
হেল্ল',
হ অ, মাতটো কিবাকে আহিছিলে এতিয়া ঠিকে আছে অ, এতিয়া শুনি পাইছো। গৌৰহন্তে মানে স্কুলৰ ওচৰত নেকি নে কলেজৰ‌ এই এইটো।
অ, এইটো চাই দিয়া বাৰু। ইমান মানুহ চিনি নাপাও তাত। হেল্ল', হেল্ল',